অ শুনিছ।
ভালে আছা।
আছোঁ।
তেনেহ ময়ো ভালে আছো আজি আমি দৈনন্দিন জীৱন সম্পৰ্ক? কে অলপ বিস্তৃতভাৱে আলোচনা কৰো। দৈনন্দিন জীৱন হৈছে আমাৰ প্ৰতিদিনৰ কাৰ্যকলাপ দায়িত্ব অভ্যাস আৰু অভিজ্ঞতাৰে গঠিত জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। তুমি কি ভবা?
মই আৰু সেইটোৱে ভাবো। মোৰ মতে দৈনন্দিন জীৱন এনেকুৱা, হেল্ল'
কওঁক।
মোৰ মতে দৈনন্দিন জীৱন এনেকুৱা এটা বস্তু যে আমি দিনটোত কি কৰো বা কি কৰিলে ভাল কেনেকুৱাকে চলিব লাগে, সেইবিলাকৰ ওপৰত তাৰমানে আমি নিজকে নিজে মানে? ভালদৰে তাৰমানে কামবোৰ কৰি যোৱা তাকে দৈনন্দিন জীৱন বুলি ভাবো। জীৱনত লাগতিয়াল কামবোৰ।
ঠিকেই কৈছে, যেনে সময়মতে শুই উঠা ব্যক্তিগত পৰিচ্ছন্নতা ৰক্ষা কৰা, খাদ্য সংগ্ৰহ, খাদ্য গ্ৰহণ কৰা, পঢ়া শুনা বা কাম কৰা আদি।
অ
তুমি সাধাৰণতে তোমাৰ দিনটো কেনেদৰে আৰম্ভ কৰা।
মই দিনটো সাধাৰণতে মৰ্ণিঙত উঠো তাৰপিছত ৰা মৰ্ণিঙত উঠিলো চাৰি বজাত উঠি কিনে ৰানিং কৰিব গলো ৰানিং কৰি আহিলো তাৰপিছত অকমান পঢ়িলো পঢ়ি কিনে কলেজ গু খাই লৈ। কলেজ গলো কলেজৰ পৰা আহিলো আহি কিনে ক কাম থাকিলে কাম কৰিলো নহলে তাৰপিছত আৰু ফিল্ডত গলো এপাক গৈ কিনে আহি কিনে। পঢ়া চালো চাই কিনে ৰাতি ভাত খালো হ'লো সেই মোৰ দৈনন্দিন কাম।
হয় ব্যায়াম কৰাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী নহয় ন।
অ হয় তোমাৰ নিজৰ হৰ। তাৰপিছত? তাৰমানে ব্যয়ায়াম কৰাটোএনেকুৱা এটা বস্তু যে মানে নিজৰ দেহ শৰীৰটো যাতে আমাৰ সুস্থ হৈ থাকে যাতে বেমাৰ আজাৰ নহয় যাতে মেণ্টেলি তাৰমানে, তাৰমানে ব্ৰেইনে যাতে আকৌ বেলেগ কথা তাৰ নাভাবে যাতে ব্ৰেইনটোক বস কৰি ৰাখিব তাৰে ব্ৰেইনটোক যাতে কামত লগাই ৰাখিব পাৰে সেইবাবে উ। ৰাণং ৰাণিং বা, ফিজি ফিজিকেলি কামবোৰ কৰা ভাল। তাৰমানে ব ব্যায়াম ব্যায়াম কৰাটো ভাল
হয় ঠিকেই কৈছা, বাৰু তোমাৰ মতে এজন ছাত্ৰ বা চাকৰিয়াল লোকৰ দৈনন্দিন জীৱনত সহায়ৰ মূল্য কিমান সময়ৰ মূল্যয় কিমান?
সিহঁতৰ মতে এ মিনিটটোও যাতে, এনেই তাৰমানে নাযায় তাৰমানে তাৰ ওপৰত সিহঁতে বহুত। মানে কিবা এটা কাম কৰিলে যাতে সিহঁতে এই মিনিটো যাতে এাই নপ এনাই তাৰমানে অঘ অ সঘনে যাতে খৰচ নকৰে তাৰবাবে সিহঁতে বহুত মানে নেৰানেপেৰাকৈ লাগি থাকে তাৰমানমানে। যাতে। যেনে এজন ইউ পি এছ চি যোনে যিজন ছাত্ৰ ইউ পি এছ চি দিব সেইজনৰ টাইমৰ মূল্য এজন নৰ্মেল মানুহতছে বহুত বেছি তাৰমানে সিহঁতে এ মিনিটটো যাতে এনে এনেই নাযায় তাৰ ওৰত বহুত কষ্ট কৰে। বা কচ। তাৰ, ফলত তাৰ। ফলত বহুতে তাৰমানে! জীৱনটোত তাৰমানে সফলো হ'ব পাৰিছে।
হয়, ঠিকে কৈছা।
সেইবাবে ছাত্ৰ এজনৰ বাবে টাইমৰ মূল্য বহুত বেছ। ছাত্ৰ বা এজন অফিচৰ মানুহৰ বাবে।
হয় ঠিকে কৈছ সময়ৰ অপব্যৱহাৰে বহুত সমস্যাৰ সৃষ্টি কৰিব পাৰে নহয়নে?
হয়। এইটো মই মানো।
ঠিকেই কৈছা, দৈনন্দিন জীৱনত স্বাস্থ্যকৰ খাদ্যৰ ভূমিকা কেনেকুৱা।
দৈনন্দিন জীৱনত, স্বাস্থ্য আহ খাদ্য এটা এনেকুৱা বস্তু যাতে চোৱা এজন মানুহে। সঘনাই যিটো যিটো বস্তু খাই তাৰমানে কিছুমানে যাতে কিছুমানে ফচফুত, আহ সেই দোকানৰ বস্তু, কিবা কিবি খাই সেইবোৰ মানে আমাৰ দেহৰ বাবে বহুত তাৰমানে বেয়া সেইবাবে আমি। যিমান পাৰো সেইবিলাকৰ পৰাই দূৰত থাকিব লাগে। আৰু কিছুমান যেনে শাক পাচলি থাকে, গাঁৱৰ যত আমি গাঁৱৰ কথা কলো গাঁৱত যাতে শাক পাচলি বহুত শাক পাচলি থাকে সেইবোৰ আৰু। সেইবোৰ তাৰমানে, শাক পাচলিবোৰ তাৰমানে খোৱাতটো ভাল যাতে স্বাস্থ্যৰ কাৰণে বহুত ভাল, আৰু এতিয়া উ কোৱাটো গলো টাউনে ক্ষেত্ৰত টাউনতো এইবিলাক পোৱা নাযায়। সেইবাবে টাউনৰ বস্তুবিলাক। সাৰ মাৰে, কিবা মাৰে মাৰি কিনে বহুত দিনৰ। কাৰণে ৰাখি থৈ দিয়ে, সেইবোৰ ফালে বহুত মানুহ তাৰমানে বেমাৰত পৰিছে।
থিকে কৈছা, আজিকাল বহু মানুহে জাংক ফুডৰ প্ৰতি আকৰ্ষিত হৈ আছে নহয়নে?
আহ।
দৈনন্দিন জীৱনত পৰিয়ালৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ?
পৰিঢলো ভূমিকা মানে। শুনি আছো, পৰিয়ালৰ ভূমিকা মানে উ এ এটা কথা কওঁ যে চাবা মই এতিয়া বাহিৰত আছো। বাহিৰত থাকিলে আহিব লাগে খানা বনাব লাগে খাব লাগে সেইবিলাক এইবিলাকৰ ক্ষেত্ৰত পৰিয়ালটো বহুত লাগতিয়াল। চাবা মই অ মই। এটা কথা কওঁ, যাতে মই গলো কাম এনে কথাটো গল মই কলেজত যাওঁ কলেজত যোৱাৰ আগত মই নিজে খানা বনাবো এতিয়া পৰিয়াল থাকিলে বা মা থাকিলে বা কোনোবা থাকিলে খানা খানাবিলাক বনোৱাতটো ইজি হয় তাৰমানে মায় আহি মায়ে বনাই দিব। মই আহিলো, দৌৰি আহিলো বা দৌৰি আহি কিনে মুখ -হাত ধুলো, ভাত খালো বা পঢ়া চালো চাই উঠিয়ে কলেজত গ'লো, সেইটো এটা পৰিয়াল থাকিলে হেলপ হয়, এইটো বা কিছুমান ক্ষেত্ৰত যেনে কাপোৰ ধোৱা বা কিবা কিবি এইবিলাক এইবিলাক ক্ষেত্ৰত, পৰিয়াল বা মা থকাটো এটা হেৰি মানে সহায় সহায়টো হয় নিজৰ!
হয়। ঠিকেই কৈছা, ব্যস্ত জীৱনৰ মাজতো পৰিয়ালৰ সৈতে সময় কটাব লাগে। সিহঁতৰ লগত কথা বতৰা পাতিব লাগে। শিক্ষাৰ ক্ষেত্ৰত দৈনন্দিন অভ্যাস অভ্যাসৰ কি গুৰুত্ব আছে তোমাৰ মতে?
শিক্ষাৰ ক্ষেত্ৰত দৈনন্দিন জীৱনৰ মেইনলি শিক্ষাৰ ক্ষেত্ৰত দৈনন্দিন জীৱন এনেকুৱা এটা বস্তু, যাতে চাবা, তুমি এতিয়া শিক্ষা নহলে! তুমি একো কাম কৰিব নোৱাৰা। একো কৰিব নোৱাৰা, দৈনন্দিন জীৱনতটো টকা অবিহনেটো একো নাই বা টকা টকা পইচা নাই বা কাম অবিহনে একো নাই, সেইবাবে চাবা তুমি এদিন শিক্ষা নাথাকিলে, তোমাৰ তেতিয়া তুমি মানে কাম কৰিব নোৱাৰা, কিছু কি, এই কোনোবা এটা কোম্পানীত জব কৰিব লাগিলেও পঢ়া শিক্ষা লাগে সেইবাবে দৈনন্দিন শিক্ষা, অ! কাম নোহোৱাকে, এটা দৈনন্দিন জীৱন চলি নাথাকে সেইবাবে, সেইবাবে তাৰমানে শিক্ষাটো বেছি লাগতিয়াল।
আধুনিক জীৱনত প্ৰযুক্তিৰ প্ৰভাৱ কেনেকুৱা তোমাৰ মতে?
কি?
তোমাৰ মতে আধুনিক জীৱনত প্ৰযুক্তিৰ প্ৰভাৱ কেনেকুৱা? শুনিছানে?
হেল্ল'।
প্ৰ অ প্ৰযুক্তিৰ প্ৰভাৱ কেনেকুৱা?
এইটো মানে মই সিমান ভাল দ
শুনিছানে?
ৰবা এইটো মানে মই হে-হেল্ল'
কৈ থাকা, শুনি আছো।
মানে প্ৰযুক্তি মানে চাবা, এতিয়া কিবা এটা কাম অ কাম বা কিবা এটা কৰিলে প্ৰযু-প্ৰযুক্তিবিদ্যাৰ অতিকৈ প্ৰয়োজন। যেনে চাবা, আগতে আছিল মানুহে জু অ জুইত বা কিবাহত হেৰি কৰিছিল। এতিয়া মানুহে তাৰমানে গেছ কিবা কিবি এইবিলাকত ব্যৱহাৰ কৰে, এইবিলাকৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাই বহুত সহায় কৰিছে। যেনে, এতিয়া গেছে অহ চ মানুহে জুইত-জুই ব্যৱহাৰ নকৰে, চৌকা ব্যৱহাৰ নকৰে। সিহঁতে তাৰমানে, ডাইৰেক্ট আহিব গেছ আছে, কিবা আছে, সেইবিলাকত তাৰমানে খানা বনাব অ খাদ্য বনাব। আৰু যেনে গাড়ী মত গাড়ী মটৰ ক্ষেত্ৰতে আগত আ আগতে মানুহে খোজকাঢ়ি বহুত দূৰলৈ গৈছিল। কিন্তু, এতিয়া চোৱা এতিয়া গাড়ী এখন হোৱাৰ লগে লগে সিহঁতে, যিটো কাম বহু সময় লাগিছিল সেইটো কাম এতিয়া কিছু সময়ৰ ভিতৰতে সমাপ্ত হৈ, সমাপ্ত হবলৈ ধৰিছে বাহিৰা ঠাইৰ পৰা আন এঠাইলৈ যোৱাত সুবিধা হৈছে। এইবিলাক ক্ষেত্ৰত, প্ৰযুক্তিবিদ্যাৰ অভাৱ। প্ৰভাৱ, কিছুমান ক্ষেত্ৰত ভাল আৰু কিছুমান ক্ষেত্ৰত বয়া। যেনে আগতে
কোৱা
যেনে আগতে, চাবা আগতে আছিল বায়ুটো বঢ়িয়া একদম প্ৰদূৰ্ষণ নাছিল। এতিয়া আৰু বায়ুটো বায়ু তাৰমানে গাড়ী মটৰ চলোৱাৰ ক্ষেত্ৰত বহু প্ৰদূষন হৈছে, যেনে আগতে ৱ-ৱৰগিল যুদ্ধ যুদ্ধও হৈছিল, যুদ্ধৰ ক্ষেত তে এনেকুৱা, আগতে কিছুমান তাৰমানে বায়ু প্ৰদূষণ লগত যুদ্ধইও বহুত, তাৰমানে প্ৰভাৱ পৰিছে যুদ্ধৰ ক্ষেত্ৰতো প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত।
হয়, আমাৰ প্ৰযুক্তিবিদ্যাই
হা
কোৱা?
তাৰমানে মই ভাবো যে, কিছুমান ক্ষেত্ৰত ভালো কৰিছে তাৰ মানে, কিছুমান ক্ষেত্ৰত বেছি বয়াও কৰিছে প্ৰযুক্তিবিদ্যয়াই।
হয়, ঠিকে কৈছে। প্ৰযুক্তিবিদ্যাই আমাক সহায়ো কৰিছে আৰু তাৰ বহুত অপব্যৱহাৰো হৈছে। যেনে অত্যধিক মোবাইল ব্যৱহাৰ কৰা, সামাজিক মাধ্যমত সময় নষ্ট কৰে, পঢ়া শুনা আৰু স্বাস্থ্য দুয়টাৰ পৰা নৈতিকভাৱে প্ৰভাৱ পেলাই গৈছে।
উম।
বাৰু আজিলৈ ইমানতে এৰো, তোমাৰ লগত কথা পাতি ভাল লাগিল।
উম, তোমাৰ ভাল লাগিল
অ যাব বিদাই
দিয়া